অহ হেল্ল' হেল্ল'।
হেল্ল'।
উম, কি কৰি আছ?
এনে শুই আছো। তই?
এনেই মই শুই আছো। ভাত খালী?
উম খালো।
কিহ লগত, কিয় লগত?
মাংস লগত।
উম উম।
উম, তই খালি ভাত?
মই বৰ্তমানটো খোৱা নাই, খাম এতিয়া।
অ।
কি বনাইছে মানে মই নাজানো মই পাকঘৰত যোৱাই নাই এতিয়াও।
উম খবৰ ভালনে?
ভালেই। মাহত কি কৰি আছে? উ খবৰ বৰ্তমান ভালে।
আত্চ্ছা।
তোৰ ভালনে?
ভালে
উম উম ক আৰু
উহ বিশা ঘত কোন কোন আছে?
মই, মা, ভন্টি, দেউতা, আইতা।
আত্চ্ছা। ভন্টি ক'ত? আমাৰ ঘৰত মা, দেউতা, দাদা আৰু মই।
বৰ্তমান যোৱা নাই যাম বুলি ভাবিছোঁ।
হা হেল্ল'
ফুৰিব টিপি যাম বুলি ভাবিছো টিপি টিপি,
আচ্ছা কাৰ লগত যাবি।
কাল মানে লগৰ দুজন মান আছে লগৰ দুজন মান।
অঁ
কি,
আমাকো কবি কেতিয়া যাও।
অ অ'কে অ'কে কম কম। ত লগত,
উম, আমিও যাম। এপিছো অনে। উম তাকেইতো তোৰ ফালে ভাওনা পাতেনে।
হেল্ল',
উম,
তোনৰ ফালে ভাওনা পাতে।
কি।
তোনৰ ফালে ভাওনা চাওনা পাতেনে।
বৰ্তমান পাতে কিন্তু এইবছৰ পাতা নাই।
উম কিয় বা।
জানো কিয় নাই পতা পইচাৰ কথা অলপ কম আছে নেকি।
আচ্ছা আমাৰ ফালে পাতিলে বাৰু,
অঁহ।
উম পিছে ফাষ্ট ফুড খাই ভাল পাওঁনে?
কি?
ফাষ্ট ফুড,
ন না।
উম,
বেয়া পাও নে, অক ভাল লাগে দেই খাই।
অঁ অঁ, নিজ ছোৱালি ন, অ, কোৱা আৰু-
ছে ক,
বাকী কিবা কৰিম বুলি ভাবিছ নেকি?
কৰিম তো বুলি ভাবিছোঁ কিবা। কাপোৰৰ বিজনেচ কাপোৰৰ বিজনেচ। তই।
মই এনেকেই ভাবিছো।
কি কিহৰ বিজনেচ কৰিবি মানে।
উম গাহৰি ফাৰ্ম এখন খোলোঁ নেকি।
আচ্ছা মোৰ তাত আছে গাহৰি গাহৰি ফাৰ্ম আৰু ব্ৰইলাৰৰ এবাক কাপোৰৰ কৰিম বুলি ভাবিছো, উম। পাতনাৰ,
পাৰ যদি কৰ